অ শুনিছানে?
ম এই', আটা শুনিছানে? উ', শুনিছোঁ। অ ', কোৱা?
আহ', মানে কি কৰি আছিলা?
আছিলোঁ ৰ'বা এনে তুমি কোৱা? অ',
আহ ', মইয়ো এনেই আছিলো ভাবি আছিলো কিবা এটা আলোচনা কৰো তোমাৰ লগত?
বাৰু
মানে মই আজি ভাবিছোঁ আমাৰ পৰিৱেশৰ যত্ন ৰখাতটো বহুত দৰকাৰ হৈ পৰিছে আজিকালি পৰিৱেশটো আগৰ নিচিনা নাই বুলি যেন লাগে।
উম', সেইটো হয় ময়ো লক্ষ্য কৰিছো। আজিকালি গৰমো বেছি লাগে আৰু বৰষুণৰ সময়ো ঠিকমতে নহয়।
সেইটোৱে আগতে সময়মতে ঋতু আহিছিল বুলি ডাঙৰ বিলাকে কয় কিন্তু এতিয়া ইমান গৰম কেতিয়া বৰষুণ দিয়ে কেতিয়া গৰম মানে বুজিব নোৱাৰি।
উম ', - হম', এ', তুমি কি ভাবা কিহৰ বাবে হৈছে এইবোৰ?
অ ', মই যিমান বুজিছোঁ মানুহৰ কিছু অভ্যাসৰ বাবেও হয় যেনেকে বেছি এইবিলাক অহ ', সেউজীয়া জংঘলবোৰ কাটি দিয়া পৰিৱেশ মানে নষ্ট কৰা আৰু
আৰু
ধোঁৱা এইবিলাক মানে কাৰখানাৰ পৰা বহুত মানে বেয়া হৈছে।
উম ', ময়ো সেই লক্ষ্য কৰিছো ৰাস্তাত কেতিয়াবা- কেতিয়াবা কি প্ৰায়ে বেছিভাগ মানুহে তোমাৰ এক চছেকেণ্ড অ', এ ৰাছ তাত মানুহবোৰে নোচোৱাকৈ পেলাই দিয়ে একো নোচোৱা নিচিতাকৈ মানে জাবৰ। পেলাই দিয়ে তাৰপাছত মানে তোমাৰ জংঘলো বহুত কাটিছে এই যোৱা দহ বছৰমানতে আমাৰ অসমতে চাগে এক দুই লাখ মান গছ কাটিলে চাগে মই সেই কৰ'বাত পঢ়িছিলো এই মানে এই ক'ত মই ক'বাত পঢ়িছিলো মুঠতে মই এটা সেনেকুৱা দেখিছিলো তাতে এক দুই লাখ মান সেনেকুৱা গছ ক কাটাই গৈছে।
অ ', বেয়া লাগে দেখিলে এইবিলাক মানে ময়ো এনেকুৱাই ভাবোঁ যদি সকলোৱে অলপ- অলপ যত্ন লয় বহুত পাৰ্থক্য মানে আহিব পাৰে যেন যেনি তেনি মানে আৱৰ্জনা নেপেলাই যে অ জান
যেন আৰু গছ লগোৱা আৰু পানী অপচয় নকৰা এইবিলাক মানে বস্তুবোৰ ধ্যান দিয়াতো ভাল। উম ', আমাৰ মায়ে গছ গছনি বহুত ভাল পায় গছ পুলি এনেকে ৰুয়ে থাকে বাৰু ঘৰত আৰু পানী অব্যৱহাৰ নহয় যাতে আমি চেষ্টা কৰোঁ নিজৰ আৰু বাকীটো আমি অকল চেষ্টা কৰিলে কি নহ'ব আমাৰতো সিমান এনেকুৱা ডাঙৰ জংঘল নাই যে আমি চাব পাৰোঁ ন যোনবোৰ আচল জংঘল আমাৰ ধৰি লোৱা দ্বীপৰ বিলৰ পিনে বা অলপ সেই গাঁও জেগাবোৰ বৰপেটা বা সেনেকুৱা মানছ সেইখিনি সেইবোৰতে যদি গছ নাথাকে তেতিয়াহ'লে আৰু আমি আমাৰ নিজৰ ঘৰত সেই এডাল দুডাল গছ ৰুইনো কি হ'ব।
সেই টো হয় ঠিকে কৈছা বাৰু গছ গছনিবোৰ মানে অকল আমি লগালে নহব প্ৰথমটো মানে কটাটো বন্ধ কৰিব লাগিব আৰু মানে যিমান পাৰা যায় আৰু মানে পুৰা বন্ধও নহ'ব গছ কটাটো যি দেখিছো। আজিকালি আৰু মানে পানীটো বহুত মূল্যবান হয়। সেইটো মানে আমি সহজে পাওঁ বুলি গুৰুত্ব নুবুজোঁ।
নোবোজো কিন্তু
অসুবিধাও আছে বুলি শুনিছোঁ।
উম নাই। আমাৰ ইয়াত সুবিধাও হয়। কিমান হয় কি যে চলি থাকে বুজিয়েই নাপাওঁ। আৰু এই গছ গছনি মোৰ মতে সেই যোনবোৰ মানে তুমি কৈছা ন যে আজিকালি গৰম। বাঢ়িছে কেতিয়া বৰষুণ আহে একো ঠিক নোহোৱা হৈছে এইবোৰ চব পৰিৱেশৰ মায়া বুজিছা কাৰণ আমি যিহেতু। এইটো যত্ন নল'লো ন। ত' সেইকাৰণে এইবোৰ। চাই আছে আৰু।
এতিয়াতো উলালা।
অ ঠিকেই কৈছা অ
আৰু মানে গছ থাকিলে মানে পৰিৱেশটো ভাল হৈ থাকে মানে বতাহ ভাল থাকে আৰু। পৰিৱেশৰ সুন্দৰতাও মানে ভাল থাকে মই ভাবোঁ যদি। প্ৰতিজনে অলপ অলপ মানে মানে অকল আমি দুজন নহয় মানে ভাবি লোৱা অকল ঘৰৰ ওচৰতো নহয় হয়তো মানে। ৰাস্তাত আৰু যিটো তুমি ক'লা দ্বীপৰ বিলৰ ওচৰ জংঘলবোৰ মানে সেনেকুৱা ধৰণৰ আৰু। আহ এতিয়া জংঘল কটা বন্ধ কৰাৰ লগতে মানে আমি য'ত য'ত নাইকিয়া হৈছে বিশেষকৈ আমাৰ চহৰত। চহৰৰ মানহেন জেগাবোৰত সেইবিলাক মানে। আমি প্ৰায় সকলো জেগাতে আমি গছ থকাটো মানে আমি সেৱা কৰিব লাগিব কিবা এটা মানে আমি আহম এটা মানে আমি।
আমি কিবা মানে হেই অ অ মানে মানে বুজিছা ন আমি এটা ষ্টেপ ল'ব লাগিব। আমি এটা সিদ্ধান্ত। ত সেনেকে ল'ব লাগিব পিছে। অ আৰু নহয় মানে গছ থাকি থাকিলে তোমাৰ ছায়াও হৈ থাকে ন আজিকালি ইমান গৰম বাঢ়িছে। ক'তো ছায়া নাই সেইকাৰণে আৰু গৰমটো বেছি আমাৰ গাত লাগে। বিছা যদি গছ গছনি থাকিলে হয়। ডাঙৰ ডাঙৰ গছ সেইবোৰ গছৰ তলত তেতিয়ালে থিয় দি থাকিলে বতাহো আহে আৰু ছায়া ও পাই যায়। সেইকাৰণে অলপ ঠাণ্ডা ঠাণ্ডা টাইপ আহ ঠাণ্ডা ঠাণ্ডা যেন লাগে আৰু আমাৰ অনুভৱ হয়। এতিয়ালে আৰু ক'তো একো ছায়ায়ো নাই গছ গছনিও নাই চবফালে গৰম যিমান বাঢ়ি গৈ আছে ইয়াতে গছ গছনি কাটা সিমানহে বেছি উৎপাত দেখোন কি কৰি আছে মই বুজিয়েই নাই পোৱা।
সেই য় গছৰটো মানে
উম হম কোৱা কোৱা কোৱা আচ্ছা মই মানে কৈ আছো নহয় মানে আমি সৰুতে পঢ়িছিলোঁ যে গছ গছনি কাটিব নেলাগে গছ গছনি ৰুব লাগে। তেনেকে নহ'লে পাছলৈ দিগদাৰ হ'ব ইমান পঢ়ি শুনি এতিয়া যোনে ডাঙৰ মানুহ সিহঁতে এতিয়া গছ কাটি আছে কেনেকে হ'ব আৰু
আজিকালি শিক্ষা মানে ব্যৱহাৰিক মানে শিক্ষা হৈ থকা নাই আৰু তোমাৰ মানে গছৰ কথা হয় আৰু তুমি যে কৈছিলা মানে জাবৰ জোথৰ পেলোৱা মানে মইও কৈছিলোঁ‌। সেইটো মানে মানে পৰিষ্কাৰ মানে হৈ থকা নাই আজিকালি সেইটোত আমি ধ্যান দিব লাগে যি হক মানে আমি বুলি মানে সকলোৱে আৰু পৰিষ্কাৰ হৈ থাকিলে মানে।
থাকিলে মানে পৰিৱেশটোও ভাল লাগে ভাল লাগে ন দেখিবলৈ মনতটো ভাল লাগে। অ' সেইয় মানুহবোৰৰ নিজৰে বেয়া নালাগে নে মানে এনেকৈ তোমাৰ জাবৰ জোথৰ য'তে ত'তে পেলাব কাৰণ আমাৰে ঘৰ হয় আমিয়ে ইয়াতে থাকো আমাৰ এইখন চহৰ আমি ইয়াতে লেতেৰা কৰিলে আমাৰ নিজৰ বেয়া লাগিব লাগে যে বাহিৰৰ মানুহ আহিলে সিহঁতে কি ভাবিব আমাৰ চহৰখন আমি কেনেকুৱা কৰি থৈ দিওঁ।
উম ঠিকেই কৈছা মনেে সৰু সৰু অভ্যাসৰ ওপৰতে মানে চকু দিয়াটো ভাল হয় এইবিলাক আহ যিও হওক মানে সৰু অভ্যাস বুলি ভাবি। মানে যাতে পেলায় এইবিলাক। গছ নোহোৱা বা যিও এনেকুৱা মানে বেয়া অভ্যাস পৰে বাৰু এইবিলাক মানে ধ্যান দিয়াটো ভাল
উ উম পৰিষ্কাৰ পৰিৱেশত থাকিলে মানে নিজৰে ভাল লাগে আৰু সেইটো আৰু বুজাবলগীয়া বুলি মই নাভাবো কিন্তু এতিয়া কিছুমান মানুহ আৰু নিজেও পৰিষ্কাৰকে নাথাকে সেইকাৰণে আহ ওচৰে পাজৰেও সেই জাবৰ জোথৰ পেলাই লেতেৰা কৰি থাকে আৰু
উম
এইবিলাক যদি মানে ভালদৰে ধ্যান দিয়া হয় সকলোৱে তেতিয়াহলে মানে পৰিৱেশ বৰ্তন আহিব পাৰে। উম আহিব আহিব আৰু পাহাৰো বহুত কাটা যাই থাকে। এই মানুহে মানে নিজৰ ঘৰ বনাব বুলি পাহাৰ ইমান কাটা হৈছে।
হেই
সেইটো হয় পাহাৰো কটা হৈছে তাৰ লগত গছও কটা যায় সেই এনে আকৌ গৰম নাবঢ়ি কি হ'ব আৰু পৰিৱৰ্তন সেইকাৰণে মানে কি হৈ আছে। একো বুজিয়ে নাই পোৱা বৰষুণ যেতিয়াই তেতিয়া দি দিয়ে আকৌ ৰ'দ ওলায় ৰ'দ দিলেও আজিকালি ইমান বেছি ৰ'দ ওলাবই নোৱাৰা হৈছে আৰু লাহেকৈ
উম ঠিকেই কৈছা মানে আমি এতিয়া যেনেকে আলোচনা কৰিছো আহ হব পাৰে আমি অকল দুজনে আলোচনা কৰিলে একো নহব কিন্তু যদি এনেকেই মানে বহুতে আলোচনা কৰে। প্ৰাইজ যদি সকলোৱে আলোচনা কৰে তেতিয়াাহলে আহ এটা পৰিৱৰ্তন এটা আমি আশা কৰিব পাৰো ভাল পৰিৱৰ্তন আৰু যদি মানে আহ সকলোৱে মানে ভাবে যে কোনোবা আছে। সেইবিলাক চাব মানে তেতিয়া হলে নহ'ব।
উম সেয়া, আমি নিজে নিজৰটো ঠিক কৰি ৰখাতো ভাল আৰু। আৰু বেলেগক কো যদি সেনুকুৱা পৰিৱেশ হয় তেতিয়াহলে বেলেগকো কৈ পেলাই আমি জনোৱা দৰকাৰ যে, এনেকুৱা লেতেৰা নকৰিব বা এনেকুৱা গছ নাকাটিব, পুলি ৰুব বেছিককৈ বেছি সেইটো কৰিব পাৰোঁ আৰু সেইখিনিয়ে আমাৰ হাতত বৰ্তমান।
সেত। য়ে মানে তোমাৰ লগত এইখিনি কথা আলোচনা কৰি ভাল লাগিল। যে আমাৰো আমি মানে একে ভাবো, এইবিলাক ক্ষেত্ৰত এটা মানে ভাল পৰিৱৰ্তন বিচাৰো, আৰু আমি নিজেও চেষ্টা কৰো আমি দুজনে। সেইটো কাৰণে মানে
সেইটো কাৰণে মানে ভাল লাগিল কথাখিনি তোমাৰ লগত আলোচনা কৰি। অ। সেয়ে এনেকুৱা আলোচনা হৈ থাকিব লাগে মোৰো ভাল লাগিলে আজি।
হয়
হয় হয় দিয়া পিছে আকৌ মানে আমি আলোচনা কৰিম, কি কি মানে ভাল পদক্ষেপ লব পাৰিম। উম উম নিশ্চয়। হয় নিশ্চয়
উম দিয়া